অ'। এ ভাই হেল্ল'। হেল্ল', হেল্ল'। উপলব্ধ আছিল নাই আপুনি? হেল্ল' আপুনি উপলব্ধ আছে নে নাই?
হেল্ল
হেল্ল' এই এ টাঁৱাৰ নাপায় নেকি? কাটি নদ বিঠ কতি নদবি
কৰি আছে এ পুৰা বতৰ বয়া হা
বতৰ বয়া নেকি? আচ্ছা এক মিনিটতে কাত দেখাই যে কেচ তাৰ কি?
ইয়া ইয়া
এক মিনিটটো ৰয় ৰ সেয়া নকবি, এক মিনিটতে কাটা খাই যে
হা?
তোমাৰ টে টায়াৰ বেয়া নেকি? উম
এই বতৰ আকো না পুৰা বিজুলী সিজুলুলি লাগিছে এতিয়াতো ক'লো না বতৰ টা বেয়া
এক ঘণ্টা ফোন কৰিলে কৈটাকা হয় ৰেই, টাৱাৰ ম ফুল টাৱাৰ
মৰতে নাই বতল যে, আছো
ফৰব্তি গ'
আছোতো কত টাইম কথা কব লাগব? কত টাইমিব কত টাইম বকিব লাগিব? এ এতে নালা
আহ
এতে নালায়
এতে নকবি শিকিলা
আচ্ছা
াই ৰবিিবতাবেই ভাইৰেল নই আছ
হা?
ভাইৰেল হাবি পাচত দে পুইচা পামু না, ভাইৰেলো হম
মেম মই উম মিম হ মিম ম
ভাগি ক প্ৰেয়সীৰ খবৰ ক প্ৰেয়সীৰ?
হা
প্ৰেয়সীৰ খবৰ ক' প্ৰেয়সীৰ।
প্ৰেখি কি প্ৰেখি?
প্ৰেয়সী মানে কি গ'ম নাপা তই।
অ', অ', সেই সিলে এতে কিয় কম এ
আৰু পৰব ক'ব লাগিব ন'। থৈৰি না তই গম প ত গপটাক শিকাই তই কিবাটো ক'ব লাগবো। প্ৰেয়সী তেয়সী ক'ব লাগবো।
ন নাই কৰম' না।
হা?
কি ক'ব লাগবো।
হাৰে নহয় কিছু বাকী ক' কিবা ক'।
ব'তৰ কি ও ভালে।
ভট কাক দিছে এইবাৰ?
কাই যুৱল মাৰোজৰি মাৰো ধৰি যবওঁ।
বাৰ
বাৰিছাংত দিবি।
ৰ' বেয়া খন বৈছ।
অফালে বৰষুণ বেয়া।
বিহুত কেনেকা হ'ল বিহু?
বঢ়িয়া।
আছিলি নেকি তই ইয়াত?
না না।
হা?
নাই, নাই, নাই।
কৰে বিহুত আহা নাই।
নাই, যোৱা নাই, যোৱা নাই।
কিয়?
ম এনেই মন নগ'ল ন'।
সচাই নে আহি নেকি।
ইয়া ইয়া ইয়া।
এই, হেই
কিয় আধা আধুৰী বাত কৰ্তা হে হা অ'।
আত আমাৰ বিয়াত কিয় নাহিলি আমাৰ বায়ৰ বিয়াত?
এই টাইমে নি মিল
কোন দলে এটা মেছেজ দিছে। বোলে ভাই বেয়া নাপাবি। যাব নেক বেয়া নাপাবি যাব নাপালো।
এইটো ইউটৰ মানুহে
অ', বা কি ইউটউব বনাই ৰে।
তাকেটো। ভাত খাবলৈ গৈছিলো। ভাত খাবলৈ গৈছিলো, ভাত নাপালো।
অহ।
আৰু কি আছিল এ লগৰ ঘৰত গ'লো খেতি দিলে।
অ', নাই নেকি বৰ্তমান মাৰ গ্ৰুপ তাত?
নাই। নাই এক্স এক্স্ৰা
অগুলি দিছা।
মান আৰ্মি মনা আৰ্মি মে
ঠিকে আছে, উম। ফেমছ হয়ে নেকি, ইবাৰ ঠিক নাই।
হা।
হেমাছ হয়ে নেকি ঠিক নাই।
তাকেটো।
ৰা এইটো বানাই
আচ্ছা তই দেগুদৱা গৈছিলি নেকি? ৰানিং কৰিব গেছিলি নেকি মাজতে?
এ চা সপ্তাহ ন এদিন মান গেলো। আহ, পাহাৰ পিৰপৰি পাযে।
যা নৰ্মেল কথা ক'লে একো নহয় লাইনৰ বিঘত পাহাৰত।
অ', আ দিনা
খনে ই জমাৰ খোজে এইঐ আপ গিল উঠা। কি?
আচ্ছা কোনটো যে ষ্টৰি যে মাৰে হা
অ'।
বৈদ্ধ যে বৈধ যে মানে গেহেৰা কি আৰু কি কয় এ মটিভ্যন
উম
মটিভেশ্যন কি কৰে অসমীয়াৰ
উ উ জ্ঞানহ অনুপণ অ
আচ্ছা সঁচাই কষ্ট কৰি না চলিতিয়া
কোৱা ন এই ইতে আজি আৰ্মি আজি আৰ্মি কালি পুলিচ পৰহি ইউটিউবাৰ পৰহি বিহু ন আ
স অল ৰাউণ্ডাৰ
ত বিহু আচছিলি নেকি এইবাৰ বিহু ন আচিছিলি নেকি তই এতিয়া কৈছিলি বিহু আছে
অ এই উমাৰ লগতে গৈছিলো উমাৰ লগতে গৈছিলো
কি কৰা মানে
শছিল
আচ্ছা ছয় মিনিট ৰলা
অ
অলপ হৈছে সংযোগ সীমা বাহিৰৰ আছে দায় বুজি নাই সংযোগখিননৰ বাহিৰো আছে
সমজক আহা উ কি হেল্ল' উম